বাৰু
ভাল ভাল তোমাৰ
আছো আছো কি কৰিছা
আছো এনে ভাত পানী খাই বিচনাত পৰিলো তুমি
আচ্ছা মইয়ো আছো এনেই ব্যস্ত আছা নেকি তুমি অ নাই খাম আৰু
আচ্ছা কোৱাচোন
ব্যস্ত আছা নেকি তুমি
উম নাই নাই কোৱা
এনে কিবা এটা বিষয়ে আলোচনা কৰিবলৈ কৃষকৰ জীৱনৰ ওপৰত
অ কোৱা
এই কৃষকৰ জীৱনৰ বিষয়ে কি ভবা তুমি
উম মোৰ মতেতো ক'ব গলে উ কৃষকৰ জীৱনতোৱে অতি ক কঠিন হয় দেই আমাৰ সমাজ আৰু কিন্তু সন্মান জনকো হয়। তেওঁলোকৰ এই জীৱনটো আৰু উম কৃষকে নিজৰ পৰিশ্ৰমৰ জৰি়য়তেটো সমাজৰ সকলো মানুহৰ বাবে খাদ্য উৎপাদন উৎপাদন কৰে
অ ঠিক কৈছা।
আমি দৈনন্দিন জীৱন যি খাদ্য গ্ৰহণ কৰোঁ, তাৰপিছত এজন কৃষকৰ বহু পৰিশ্ৰমো থাকে।
উম হয় হয় আহ, চোৱা কৃষক খুব উম, কৃষকে দেশৰ মেৰুদণ্ড বুলিও কোৱা হয়। আমাৰ দেশখনৰ। কাৰণ চোৱা উম, কৃষকে দেশৰ অৰ্থনীতি আৰু মানুহৰ জীৱনত আহ আমাৰ, সকলোবোৰৰ জীৱনতে এটা গুৰুত্বপূৰ্ণ ভূমিকাও পালন কৰিছে তেওঁলোকে।
উম হম হুম একদম
উম। তেওঁলোকৰ সাধাৰণ সাধাৰণতে কৃষকৰ দিনটো পোৱাতে আৰম্ভ হয়। তেওঁলোকে পোৱাত আহ ৰাতিপুৱা শুই উঠি ভাত পানী খাই তেওঁলোক, ভাত পানী কেতিয়াবা খায়ো, কেতিয়াবা নাখায়ো, ধৰা তাৰ পৰা গাপ- পা ধুই তেওঁলোকে খেতি পথাৰলৈ যায়। তাৰপা আহ গৰু ছাগলীৰ যত্ন লয়। আৰু যোনবোৰ তেওঁলোকৰ লাগতিয়াল বিভিন্ন কাম থাকে কৃষিত, কাম কৰে, সেইবোৰ কৰে লগতে।
আহ কৃষকৰ কাম কেৱল পথাৰত কাম কৰাই নেকি? তোমাৰ মতে।
উ নহয় নহয় দেই উম অকল পথাৰত, যদি অকল ধা খেতি কৰাই সেইটোত হোৱাহেঁতেন, সেইটোতো কেতিয়াও সম্ভৱ নহয়। আহ কৃষকে উম ইয়াৰ মানে তেওঁলোকৰ পথাৰত কাম কৰাৰ লগত, কতো তেওঁলোকৰ ইয়াৰ উপৰিও তেওঁলোকে বীজ বাছনি কৰা, তাৰ পিছত তাৰ উপৰি তেওঁলোকে মাটি প্ৰস্তুত কৰে, খেতি কৰে, পানী দিয়ে, খেতি যোনবিলাক কৰে। আৰু উম প্ৰয়োজন যোনবোৰ এ - আৰু প্ৰয়োজন হলে সাৰ প্ৰয়োগ কৰে। আৰু ফচলবোৰ সংগ্ৰহ কৰে। এইবোৰে বহু কাম কৰিব লাগে, অকল খেতি কৰিলেই যে সকলো হয়।
অ অ। কৃষকৰ জীৱনত আহ প্ৰকৃতিৰ ভূমিকা কেনেকুৱা। তুমি কি বুলি ভাবা?
অহ। প্ৰকৃতিটোৰ ওপৰত কৃষকৰ জীৱন বহু খিনি নিৰ্ভৰ কৰে। ধৰা বৰষুণ, বান পানী, অ তাৰ পিছত অ মাটি মাটিও বহুত নিৰ্ভৰ কৰে। তাৰপা আৰু যথেষ্ট পৰিমানৰ পানীও আমাৰ প্ৰয়োজন হয় খেতি কৰিলে। তাৰপা জলবায়ুৰ ওপৰতে উৎপাদন খিনি নিৰ্ভৰ কৰে।
অ যদি সময়তে বৰষুণ নহয়, তেন্তে কি হয় মানে কৃষক বিলাকৰ বা খেতি পথাৰত?
অ এতিয়াতো চোৱা বৰষুণৰ ওপৰতে সকলোবোৰ নিৰ্ভৰ কৰে কেতিয়াবা অ। ধৰা যদি মানে এতিয়া ইমান খিনি খেতি কৰাৰ পিছত বৰষুণৰ প্ৰয়োজনতোতো হ'বই ন। তেতিয়া কৃষক যদি বৰষুণ নহয়েই তেন্তে, কৃষক সমস্যাৰ বহুত সন্মুখীন হব লগা হয়। ধৰা, উম, যদি ফচলবোৰত ভালকে পানী নাপায়, তেন্তে পানীৰ অভাৱ হলে খেতিবোৰ নষ্ট হ'ব পাৰে আৰু উৎপাদনো কমি যাব তাৰ ফলত।
আহ কিন্তু বানপানীয়েও কৃষকক ক্ষতি কৰে, হয়নে?
উম, উম, হয় চোৱা বিশেষকে অসমৰ দৰে এটা অঞ্চলত মানে বহু ফলত বহু কৃষকৰ মানে উম যথেষ্ট- আহ' ক'ব গলে আহ'ক্ষতি হৈছে। অ' এই বানপানীয়ে বহুত ক্ষতি কৰিছে আমাৰ। অসমত বিভিন্ন অঞ্চলত।
উম। অ' এ' হয় বাৰু কৃষকৰ জীৱনৰ আটাইতকৈ ডাঙৰ আহ প্ৰত্যাহ্বান কি? বুলি ভাবা তুমি?
আহ প্ৰত্যাহ্বান কব গলে উম, প্ৰাকৃতিক সমস্যাৰ হ'ব পাৰে। তাৰ পৰা আৰু তেওঁলোকৰ বজাৰৰ সমস্যা, উৎপাদনৰ খৰচ বৃদ্ধিও কেতিয়াবা বোৰ যোনবোৰ সেইবোৰ দামবোৰ উঠা নমা হৈ থাকে ন তৌ তেনেকুৱা খৰছ, বৃদ্ধি হৈ পৰে। তাৰ পৰা কেতিয়াবা কিছুমানে আৰ্থিক অসুবিধাও হয়। সেইবোৰেই কৃষকৰ ডাঙৰ প্ৰত্যাহ্বান বুলি মই ভাবো।
উ। ঠিকেই কৃষকে উৎপাদন কৰা ফচলৰ সঠিক মূল্য পায় নেকি? কি তোমাৰ মতে?
নাই সদায় নাপায়, কেতিয়াবা বজাৰত ধৰা দাম বোৰ কলোৱে ন উঠা কেতিয়াবা মানুহে মূল্য বোৰ কমাই কমাই দিয়াতো সেইবোৰৰ মূল্য কমি যায়। আৰু মানে মতে মানে কৃষকে যোনটো এটা আশা লাভ আশা কৰে যে মই ইমান খিনি পাম বা এইটোৰ পৰা অলপ এক পাৰ্চেন্ট এটা হলেও বেছি পাম ত সেইটো কেতিয়াবা নাপায়। দামবোৰ কমি যোৱা মূল্য
উম, এই সমস্যাৰ সমাধান কেনেকৈ কৰিব পাৰি, তোমাৰ মতে?
উম, কৃষক, কৃষকক ভাল বজাৰত মানে বহি পেলাই তেওঁলোক কক এটা সুবিধা দিব লাগে। তাৰপৰা ক'ব গ'লে চৰকাৰী সহায়ো প্ৰদান কৰিব লাগে। আৰু সংৰক্ষনৰৰ ব্যৱস্থাও কৰিব লাগে। এইটো গুৰুত্বপূৰ্ণ বুলি মই ভাবো।
উম। কৃষিত, আ আধুনিক আ প্ৰযুক্তিৰ ভূমিকা কেনেকুৱা? তুমি কি ভাবা?
উম। আধুনিক প্ৰযুক্তিয়েতো কৃষি কৃষকৰ পৰিশ্ৰম কমাইছেই। আ ধৰা কাৰণ আজিৰ যুগত বহুত আধুনিক টেকন'লজীবোৰ আহি গৈছে। আগৰ দিনতো আগৰ দিনতো বহুতে মানে হাতেৰে কৰিছিল, কিন্তু আজিকালি ট্ৰেক্টৰ আহিছে, তাৰ উপৰিও উন্নত বীজ আহিছে। জলসিঞ্চন ব্যৱস্থা। তথা এইবোৰ উৎপাদন বৃদ্ধি কৰাত সহায় কৰিছে আজিৰ যুগত।
কিন্তু সকলো কৃষকে এই সুবিধা লাভ কৰেনে?
নাই। নকৰে বুলি মই ভাবো, উম বহু সৰু কৃষক কৰ বাবে মানে আধুনিক আ যন্ত্ৰ আৰু প্ৰযুক্তি ব্যৱহাৰ কৰাটো, মানে অলপ অসুবিধা হয়। কাৰণ কেতিয়াবা তেওঁলোকে, ইমান তেওঁলোক লোকৰ হাতত ইমানখিনি টকা-পইচা নাথাকিব পাৰে, সেইবোৰ ব্যৱহাৰ কৰিবলৈ
অ' ঠিক কৈছা বাৰু। আ এই সমস্যা কি মানে এই-এইবিলাক যে হৈ আছে তুমি মানে, উম কি ক'বা মানে? কিন্তু সকলো কৃষকে এই, কৃষকৰ শিক্ষাৰ প্ৰয়োজন আছে নি?
আছে নিশ্চয়। চোৱা, আ শিক্ষা যদি থাকে এজন কৃষকৰ, তেন্তে তেওঁলোকে নতুন নতুন পদ্ধতিৰে কেনেকে এইবোৰ খেতি কৰিব পাৰে তাৰ উপৰি বজাৰৰ তথ্য আৰু আধুনিক কৃষি প্ৰযুক্তিৰ বিষয়ে জানিব পাৰিলেহেঁতেন, পাৰিব বা পাৰিলেহেঁতেন!
উম উম উম। কৃষকৰ জীৱনত উৎসৱৰ ভূমিকা আছে নেকি? তোমাৰ মতে
আছে। আ কৃষি ভিত্তিতে সমাজত আ বিহু আৰু বিহু এইবোৰ, বিহুত নিচিনা এটা উৎসৱৰ বিশেষ গুৰুত্ব আছ। অ' ধৰা ভোগালী বিহু এতিয়া ধৰা নতুন ফচল আৰু, নতুন ফচল আমি পাওঁ। ত ' এইটোয়ে আৰু কৃষি-কৃষিৰ লগতে উৎসৱৰ সম্পৰ্ক আছে বুলি মই ভাবো।
অ' কৃষকৰ যি হেৰি পৰিয়ালৰ, জীৱন কেনেকুৱা হয়? তুমি কোৱাচোন।
আ, কৃষকৰ পৰিয়ালৰ জীৱনটোতো সাধাৰণতে তেওঁলোকৰ কৃষিৰ লগতে জড়িত থাকে। আ, তেওঁলোকৰ আ, সদস্যসকলেও খেতিৰ কামত যিমান পাৰে সহায় কৰিব চেষ্টা কৰে।
ঠিক ঠিক। আ এতিয়া মানে অসমৰ কৃষকৰ জীৱনৰ বিষয়ে কি ক'বা তুমি?
উম। জীৱনৰ বিষয়ে ক'ব গ'লে উম। অসমৰ বহু মানুহ কৃষিৰ ওপৰতে আমি নিৰ্ভৰশীল আমি। আমিবোৰ। ধৰা ধান, খেতি, চাহপাত খেতি, তাৰপিছত শাক পাচলি, এইবোৰতো উৎপাদন অ' মানে অতি গুৰুত্বপূৰ্ণ আমাৰ বাবে।
উম।
উম। ত' সেইটোয়ে মানে আমাৰ অসমৰ, বিশেষকে আমাৰ অসম মানে অসমতটো বহুত জৰুৰী আৰু গুৰুত্ব।
উম অ। আহ কৃষকে সমাজলৈ কি অৱদান আগবঢ়ায়? তুমি কোৱাচোন।
উম, ক'ব গলে তেওঁলোকে খাদ্য যোগান দিয়ে তাৰপিছত। অ, দেশৰ অৰ্থনীতি শক্তিশালী কৰাত সহায় কৰে। বুলি মই ভাবো।
অ, ঠিক ঠিক আহ মই তোমাক শেষত এ এটা সুধিব পাৰিম আমি কি। কেনেকৈ সন্মান কৰিব পাৰো।
উম, তেওঁলোকৰ যোনবোৰ পৰিশ্ৰম হয় পৰিশ্ৰমৰ। ফলত তেওঁলোকক ভালকে সন্মান জনাব লাগে, তেওঁলোকক মূল্য দিব লাগে। সেই পৰিশ্ৰমক আহ। আৰু খাদ্য যোনবোৰ এইবোৰ মানে। এনে এনে নষ্ট কৰিব নালাগে, কাৰণ তেওঁলোকে বহুত কষ্ট। এইবোৰ বনাইছে আৰু। উম, কৃষক সকলৰ প্ৰতি অলপ সন্মান দেখুৱাতটো উচিত। আৰু। সেইটোয়ে। সেইটোয়ে কৰিব লাগে বুলি মই ভাবো উম। ঠিক আছে দিয়া।